হেল্ল' অহ কি কৰি আছ?
এয়া মই এতিয়া গৰুকেইটা চাহলে আনিব আহি আছোঁ।
অ গৰম দেখিছনে ৰাতিপুৱা পাই কেনেকুৱা অলপ। ৰাতি বৰষুণ এযাক দিছিলে মই বোলো আজি ৰাতিপুৱাটো মানে ভালে যাব আগবেলাটো কিন্তু ৰ'দ ওলালে আৰু
এ ৰাতি বহ যোন যাই দিউতাই মই ভাবিছিলো যে ৰাতিপুৱালে অকনমান ঠাণ্ডা পৰিব ৰাতিপুৱালে বৰষুণ এজাক দিব। কিন্তু এতিয়া মই ৰাতিপুৱা শুৱ পৰা উঠি দেখিছোচোন ৰ'দ মোৰ কপালত পৰি আছে।
তাকে টো কি কবি আৰু মানে এতিয়া মই ক লৈ আহিছো ভোক মানে তোৰ কম্পিউটাৰলে আহিছো এক্জাম আছিলে। আজি ফাইনেল।
অ।
কেলৈ আহিছো এতিয়া কম্পিউটাৰ খোলাই নাই তোৰ মানে মই এতিয়া বাহিৰত ৰখি আছো গৰমত থাকিব পৰা নাই।
তাকে এতিয়া সেইটো কি আছিলে কম্পিউটাৰ এক্জাম কেতিয়াকে হ'ব।
এঘাৰটাৰ পৰা মানে দহটা পঞ্চল্লিশৰ পৰা লোৱাৰ কথা এতিয়ালৈকে অহাই নাই কম্পিউটা খোলাই নাই। উম
তই এবাৰ কি চাৰ্টিফিকেট পাবি নেকি
অ একদম ফাইনেল চাৰ্টিফিকেট পাই যাম আৰু তোৰ
অ তাকে এইবাৰ মও পাম বাৰু চাৰ্টিফিকেট মোৰ পাব লগীয়া আছিলে ইয়াৰ একবছৰে,
আহ
তাৰপা মই যোনখন দোকানৰ মানে য'ত শিকিছিলো তাত আ মানে তোৰ ধৰি লোৱা এটা হেৰি পাতে এনেকুৱা টো ফেচাছ পাতে ফেচাছৰ আমাক গোটেই এই খিনি মানে চাৰ্টিফিকেট খিনি চবকে দিয়ে। এইবাৰ ফেচাছৰ ফেচাছ পতা তাৰিখ ডেট- চব ঠিক হোৱাৰ পিছত ডেট মানে পাইছেহি আৰু তোৰ দুদিন মান আছে তেনেকুৱাতে। এই যোন যোৱা মেইন মালিক মানে তাৰ। মালিকৰ আইতাক নে মাক কোনোবা এজন ঢুকাই গল সেইকাৰণে ইয়াক বা নাপালো।
আমাৰ মানে ফেচাচটো নেপাতে আমাৰ তেনেকে দি দিয়ে আৰু ডাইৰেক্ট মানে আমাৰ ল'ৰা ছোৱালী কম যে তোৰ।
অ-অ।
দিগদাৰ হয় অলপ তোৰ পাতিবলে।
তাকে, তাৰপা খোৱা-বোৱা হল নাই?
আ?
খোৱা বোৱা হ'ল নাই?
খোৱা বোৱা কৰি মেলি আহিছো তোৰ।
আহ অ।
তাকে তই খোৱা বোৱা কৰিলি?
মই অলপ আগত খালো খাই বৈ এতিয়া বলো গৰুকেইটাও এনে ইমান ৰ'দত থাকিব নোৱাৰে মানুহে। থাকিব পৰা নাই সেইটো কাৰণে বোলো গৰুকেইটা অকণমান চাহলে দি থৈ আহোঁগে।
আকৌ পথাৰাত মুকলি ন বহুত কষ্ট হয় ধৰ।
তাকে এইটো ৰদত কটাহ হেচতি নাই।
তোৰ দু গৰু বিলাক মানে দুপৰীয়া সময়ত পানী অকমান খুৱাই ছাঁহত বান্ধি দিব লাগে।
অ
ত আবেলি যেতিয়া ৰ'দটো কমে ন তেতিয়া আকৌ উলিয়াই দিব লাগে ঘাঁহ থকা জেগালৈ।
সেইটোৱে। মই এতিয়া কি কৰিম এতিয়া গৰুকেইটা আনি পেলাই পানী অকণ খুৱাই পেলাই ছাঁহত বান্ধি থৈ দিম।
অঁ
পিছত আকৌ দুপৰীয়া সময়ত মই আকৌ অকমান ঠাণ্ডা পোৱাৰ লগে লগে গৰুকেইটা আকৌ নি পেলাই এয়াল দি ধিং তেতিয়া মানে হেৰি ওৱা ঘাঁহটোও শান্তিয়ে খাবলৈ পাব ইমান ৰ'দত।
উ উম আৰু গৰু বিলাকে আৰু তাতে বহুত কষ্ট পায় ন। সেৰি ইফালে সিফালে চাবও যাব নোৱাৰে এৰাল দি থোৱা হয় ন। এইটো চিজনত ধৰ খেতি-বাতি চিজন।
অ, তাকে এতিয়া মানে সেই আগতেতো ধৰি লোৱা আ অ, যেতিয়া খেতি-বাতি চিজন নাছিলে তেতিয়া এৰি থলে নিজে ছাত
অ-অ থ পানী খাবগে সিহঁতি পিয়াহ লাগিলে। ছাহ জেগা এতিয়া গৰুৱেটো মাত মাতিবও নোৱাৰে ধৰ। এনে মাতিব পাৰে ন? আমি কি কৈছে হেহেতি।
অ, সেইটোৱে। এতিয়া আমি আমি ধৰি ল গৰম উঠিলে গৰম উঠিছে বুলি ক'ব পাও সিহঁতেটো একো কবও নোৱাৰে। সেহতি এতিয়া সেহতি মানে এটাই কৰিব পাৰে আৰু চিঞৰিব আমি এতিয়া চিঞৰিলে আমি আকৌ বুজি নাপাও নহয়। আমি বেলেগ বুলি ভাব সেইকাৰণে আমি নিজ যে বুজিব লাগিব যে সিহঁতক কিবা হেৰি হৈছে এনেকুৱা ৰ'দত থাকিব পাৰা নাই। অকণমান ছালে দি পেলাই পিছত আকৌ ৰ'দলৈ দি দিব লাগিব।
তাকে সেই গৰু, গাই বিলাকৰ বহুত কষ্ট হৈছে গৰমত। আৰু পথাৰত ছাও নেপায় সেহেতি কি কবি আৰু। আৰু এতিয়া প এয়াল দি থোৱা জেগাতে পথাৰত পানী অকমান খাওঁ বুলি গ'লেও এতিয়া পথাৰ গোটেই পানী শুকাই এদায় খেতি মানুহৰ পানীৰ অভাৱ হৈছে।
এ তেহেতে এতিয়া মানুহে দু এতিয়া খেতি কৰিবলৈ পানীৰ অভাৱ হৈছে, হৈছে। এতিয়া কি এ কথাটো এনেকুৱা হৈছে বৰষুণ মানে দিলে তোৰ ধৰি ল এ এসপ সপ্তাহ, দুসপ্তাহ ধৰি ল একেৰাহে বৰষুণ দি থাকে, একদম পানী গোটেই ভৰ্তি হৈ যায়। আও বৰষুণ নিদিয়া হলে টো একদম এ ৰ'দ দিবলে আৰম্ভ কৰিলে আকৌ এসপ্তাহ, দুসপ্ত এনেকে একেৰাহে ৰ'দ দি থাকিব। পানী-চানী আকৌ শুকাই যায়।
ত চা যেতিয়া এতিয়া আমাৰ মাটিৰ হোৱা নাছিলে তেতিয়া কিমান বৰষুণ গোটেই পথাৰত পানী। এতিয়া যেতিয়া মাটি ৰুব হ'ল মানুহৰ, বোকা-চোকা দিব হ'ল। পথাৰত পানী অকমান নাই এতিয়া।
সেইটোৱে মানুহে এতিয়া মাটি ৰুব সময় আহিলে এতিয়া তোৰ ধৰি লও এতিয়া মাটি খিনি যদি। কম বন্ধ সময়টোতে এ ৰুই মেলি লোৱা নহয়। তেতিয়া আকৌ পিছত আকৌ মানুহৰ সময় নাপাব সেইটো কাৰণে এতিয়া।
আৰু মানে তোৰ আগতে নদীখন ভেট- কাতি পেলাই হলেও পানীটো পথাৰ পিনে দিব পাৰে আজিকালি আকৌ নদীখন বেছিকৈ খানি পেলাই দ কৰি পেলালে যে দিগদাৰ হয়।
অ, সেইটোৱে। এতিয়া কালি নে পৰ এই আমাৰ এইকনৰ জে চি বি এখন লাগি আছে, নদী খন পুনাই আছে। এই নদীখন পোনোৱাটো কথা না নহয়, নহয়। প্ৰকৃতি বস্তু এটা আমি যদি এই সেহঁতৰ নিজৰ জেগা যোৱা মতে যাবলৈ দিব লাগে। আমি নিজে পোনা
অ আৰু পানীৰ যেনি মন যায় তেনি বৈ যাব। পানী কোনো ভেটি ৰাখিব দ নোৱাৰে ন। তোৰ যিমান সও পানী কমকে নাযাওক লাগিলে হয় নে নহয়?
হয়, হয়।
সেইটো ভুল কৰে পানী নদীখন খনাই পেলাই পালে কিনো? তাৰ ফলত টো আমাৰহে অনিষ্ট হৈছে এতিয়া। এটা কথা হ ঢল নাহে ধৰ খেতি-বাতি উটুৱাই নিনিয়ে। কিন্তু এতিয়াতো পলসো নোহোৱা হৈছে নদীখন খানি দিয়াৰ ফলত।
অহ, তোৰ ধৰি ল আগতে তোৰ নদীখন হেল্ল'
সমস্যা হৈছে মানে নদী খন খান্দি দিয়াৰ ফলত
এতিয়া কথাটো কি হ'ল আগতে তোৰ নদী খন যদিও মানে হেৰি এনেকে খনা মেলা হেৰি কৰা নাছিলে, মাথাই চাথাই মৰা নাছিলে তথাপিতো মানে এনেকুৱা আছিলে যে বৰষুণৰ ছিজনত এতিয়া তোৰ ধৰি ল আমাৰ এনেকে এ দুদিন মান আগৰ এতিয়া হাল বাই থকা সময়ত বৰষুণ আহিলে নদীতঢল আহিলে সেই তেনেকুৱা ছিজনতো নদত ঢল আহি গৈ- গোতে পথাৰত পলহ, হয় বা কিবা পয় তাৰ কাৰণে মাটি খিনি ভাল হৈ যায়। তাৰ পৰা আকৌ ৰ'দ দিলে ৰ'দ, দিয়া সময়ত মানুহে মাটি খেতি, বাতি মাটি, ৰুই দিলে। ৰুই দিয়া কাৰণে উ- ভাল হৈ আহিলে
সেইটোৱেই-
এতিয়া আকৌতো আমাৰ এতিয়া মাথাইতটো মাৰি দিয়াৰ কাৰণে কি হৈছে। যে নদীখন, পোনে পোনে গৈছে গৈছে কিন্তু মানে- কেতিয়াবা এনেকুৱা জেগাত ভাঙি পেলাই। এটা জেগাত ভাঙি পেলাই গোটেই সেই জেগাটোৱে ধ্বংস কৰি পেলাই-
উম
তেনেকুৱা কৰি পেলাই যে এনেই হলেতো ধৰি লওক গোটেই পথাৰখনত পানী অলপ অলপ বৈ যাব তেতিয়া একো নহয়। হয়।
অ আৰু বাকী তহঁতৰ কি বোকা দিছে নে এতিয়া নাই দিয়া।
বোকা নাই দিয়া বোকা দিবলে মানে হে আমাৰ এ এতিয়া ঘৰটোত দেটা তাই মইতো ধৰি লও গোৰ মাৰিবগে নোৱাৰো মোৰ এতিয়া মনে আমাৰ- কষ্ট হয় কোৰ মাৰিবলে সেই কাৰণে কোৰমৰা মানুহৰ মানুহ এজন লগালে মানুহজনে এতিয়া কোৰ চোৰ মাৰি পেলাই পথাৰখনন ঠিক কৰি দিছে। অক খেতিটো ভালকে কৰিলে অ
অ
অণ লাগিব যেনে অকমানে আলি চালি কাটি মেলি- ধুনীয়াকে লিহাৰি দিছে। এতিয়া বোকা লাহে লাহে দিব আৰু
আৰু ধৰ তো ইমান কষ্ট কৰি পইচা পাতি- খৰজ কৰি খেতি কৰ যদি সময়ত শস্যটো ভালকে নাপা তেতিয়া ধৰ অতদিন মানে কষ্ট কৰা অৰ্থই কি থাকে। নিলা হয় নহয় সেইটো কাৰণে খেতিটো ভালকে কৰিব লাগে হেল্ল'
হেল্ল'
অ শুনি আছ নহয়
অ শুনি আছো। অ
উম আৰু আমাৰ পিনে হাতীটো, অলপ প্ৰব্লেম দিয়া হলেও কিন্তু আজি এবছৰমান হল হাতীটো ওলোৱা নাই হয়। হয় নে নহয়।
অ এইবাৰ- অ দুদিনমান হৈছে হাতীটো কমিছে কাৰণ এতিয়া তো এতিয়া আহিবৰ সময়ো হোৱা নাই। বাৰু
সময় হোৱা নাই অ ধৰ যেতিয়া- খেতি কৰাৰ পিছত অলপ কুমলীয়াকে কুঁহটো ওলাই ধানৰ, -
অ যেতিয়া অ যেতিয়া খেতিটোয়ে সজাগ হৈ সেইটো সময়তহে হাতীটো আহে এতিয়াতো সময়ো হোৱা নাই। আহিব এইবাৰ কমিছে বাৰু দেই ইয়াৰ আগৰ ক বছৰকে আমাৰফালে কম অলপ
কমিছে আ-
প্ৰথমছ যিদৰে মানে আমাৰ ধ্বংস কৰিছে। তেনেকুৱা মানে এইবছৰ ইয়াৰ বছৰ হোৱা নাই ইয়াৰ বছৰ খুব।
উম অ তোৰ মানে কি হ'ল গম পাইও নে নাপাও পাহাৰ। শুন।
অ।
পাহাৰ চাইডত মানে ট্ৰাইেল মানুহখিনিয়ে খেতি কৰিছে যে পুৰা মানে এনেকে কাৰেণ্ট দি দিছে গম পাইছা নাই সেইটো কাৰণে হাতী,। সিখিনি পাৰ হৈ আহিব পৰা নাই আমাৰ চাইডত।
অ।
এ সেইটো কাৰণে হৈছে ম পি। আগতেটো আৰু অলপ দিনৰ পিছতো হাতী ওলাবলৈ আৰম্ভ কৰিয়ে দিয়ে ন।
অ অ। এ এতিয়া কি হ'ল এই তোৰ ধৰি ল হাতী খিনি এতিয়া এনেকুৱা। কাৰেণ্ট দি পেলাই ৰাখি দিছে এইটো এটা বেয়া কাম কৰিছে আকৌ কাৰেণ্ট দি নিজৰ।
অ হাতীয়েটো নাজানে ন ইয়াত যে কাৰেণ্ট দি থোৱা আছে আমিহে মানু্হে বুজি পাওঁ ধৰ সেহেতিটো ফটককে। আহি চুই দিবহি ন বা কল এজোপাকে ভাঙিলে খাবলৈ সেই কলজোপাক। কাৰেণ্টত পৰিলে সিহঁতে শৰ্ট খাই মৃত্যুমুখতো পৰিব পাৰে ন।
হয় হয় এতিয়াতো ধৰি ল আমি কাৰেণ্টটো দিছো। হয় কাৰেণ্টটো দিয়াৰ সলনি যদি আমি কাৰেণ্টটো নিদি যদি আমি গছ গছনিখিনিয়ে নাকাটিলোহেতেন। আমি যদি হাবি বন খিনি ধ্বংসই নকৰিলো হেঁতেন তেতিয়া আমাৰ ফালে জানো হাতী আহি পেলাই আমাক। দিগদা কৰিলে হেঁতেন।
অ নকয়ে ন।
দে দে। আমি এতিয়া নিজে নিজে ধ্বংস কৰি লৈ নিজে সেই পথ উলিয়াইছো।
অ অই কোন। আমিটো নিজে খেতি কৰিবলৈ পাহাৰ হাতী হাবি জংঘল খিনি কাটিছো আকৌ তো ঘৰ বাসস্থান বন। কাটিছো তাৰ পৰা আকৌ হাতী খিনি আহিবলৈও আমি নিজে কাৰেণ্ট দি বাধা দিছো।
সেইটোয়ে।
মানে অন্যায় সেহেতিটো আমাৰ কৰিব বিচৰা নাই ক্ষতিটো।
অ। ক্ষতিটো আমি সিহঁতক কৰি আকৌ সিহঁতকে আমি হেৰি কৰি বান্ধি থব বিচাৰো।
উম সিহেঁতি নো খাদ্য আহিবই ন কাৰ খাদ্য খাবলৈ মানে। লাগে চবতো লাগে ন।
সেইটোৱে তোৰ আমি এ সিহঁতৰ আমাৰ লোকে সিহঁতৰ ভোক লাগে। ভোক লগা সকলৰ হেৰি পাহাৰত যে। এতিয়া খাদ্য বিচাৰি নাপাব সেতি এতিয়া সমতল ভূমিলে নামি আহিবই। কাৰণ আমাৰ এইফালে গছ গছনি আছে ক কলগছৰ পৰা ধৰি লৈ হাতীদম। খাই ভাল পায় কলগছ। তেনেকুৱাবোৰ আছে এতিয়া পাহাৰতো চাবি পাহাৰত দেখিবলে নাপায় এজোপা।
অ আৰু চা মানুহে ভোক লাগিলে কি কৰে মানে খাদ্য কিনিবলৈ পইচা নাথাকিলেও মানুহে। ধৰ ভিক্ষা কৰি খাবগীয়া অৱস্থা তেনেকুৱা ধৰ ডাঙৰ ডাঙৰ জীৱ জন্তু খিনি কি হ'ব সেইখিনি কথাওটো আমি ভাবি চাব লাগিব। ন এবাৰ।
অ মানুহে ধৰি ল মানুহে যদিও নিজৰওপত খাবলৈ পইচা নাথাকে যেনে। এনেকুৱা ভিক্ষা খুজিবা বা কিবা এটা কাবা হত ঘৰ পা চাউল কেইটামান খুজি মাগি আনি হ'লেও। খাব পাই এসেতি কি কৰিব।
উম সেইটোৱেই তো সে সেইটো কৰিব নোৱাৰে ন সেহেঁতিটো ওলাই আহিব। কৰিব‌ই লাগিব খাদ্য সন্ধানত।
সেতি নিজে বিচাৰি হলো খাব লাগিব।
উম।
তো হৈছে সেতি এনেই ফ্ৰীতে পোৱা মানেটো আমাৰ লিখিয়াকে পইচা পাতি দি। আমাৰ লিখিয়াকে কিবা খেতি বাতি কৰি খাব লগিয়া বস্ত নহয় সেয়া। হ এইবোৰ পাহাৰতে থকা বস্তু বোৰ সিহতি নিজে খাব পাৰে। কিন্তু যদি পাহাৰত থকা বস্তু সিহঁতক খাদ্য খিনিয়ে আমি কাটি পেলাই লৈ গুচি যাওঁ কিবা আমাৰ উ দুটকা ধৰ পইচা ঘটা জহত
আৰু বোলে কোন প বোলে আমি পাহাৰত বোলে আমি মানুহখিনিয়ে সিহঁতলৈ ৰুই দিছো সেইটো নহয় ধৰ সিহতি সেই বিলাক প্ৰকৃতি ভাৱে নিজে হোৱা বস্তু সিহঁতি নিজে খাই আক তাত নিজে কি কছে বি লাক
অ সহতি নিজে খোৱাৰ পিছত আকৌ নিজে বাঢ়ি যাব। আহ সিহতি এতিয়া উ যোনবোৰ খাদ্য খায় সিহতি তাৰ নিজে হৈ উঠে নিজে তাৰ এইবোৰ হয় আকৌ সিহতি খাই আকৌ নিজে হয়। তেনেকে হৈ থাকে কিন্তু আমি যদি সেইবোৰ কাতি পেলাই একে আকৌ যে দ্বিতীয়বাৰ গজিব পৰাকে।
মানে সেহঁতি বস্তু এটা খালে ধৰ বস্তুতটো গুটি পৰিলে তাৰ পৰা আকৌ সৃষ্টি হ'ব নি। যে প্ৰাকৃতিকভাৱ হৈ থাকিব কিন্তু আমি কাটিলো একেবাৰে অস্তিত নাইকীয়াকে ধৰ চাফাকে কাটো ন
অ সেইটোৱে আমি একেবাৰে শেষ কৰি দিও জ্বলাই শেষ কৰি দিয়া হয়। বাহনী এতিয়া জ্বলাই।